হেল্ল'?
হেল্ল', কি কৰি আছা?
আছোঁ এনেই, বাহিৰৰ ফালে ওলাই বহি আছোঁ।
অ', কিবা তোমাক এটা এই ময়ো এনে আছোঁ আৰু, তোমাক এটা কথা সুধো অহ, খালোঁ, তুমি খালান নাই?
খালোঁ, খালোঁ, কোৱা, কোৱা কি কথা কোৱা।
এই কথা এটা সুধিম বুলি ফোন কৰিছিলোঁ, মানে ব্যস্তটো নাই?
নাই, নাই, কোৱা।
অ', এইয়া, তুমি হেৰিত গৈ গৈছিলা নহয়নে কিবা কি কয়, উচ্ছৰাখণ্ডত?
উম, উম।
মই মানে তোমাৰ ফটো পাইছিলোঁ, সেইকাৰণে বোলো ভাবিলোঁ তোমাক সুধো মানে কেনেকৈ গ'লা, কি গ'লা? মানে ক'ত থাকিলা? কি, কি ফুৰিব লগা জেগা আছে, অলপ ক'বা নেকি মানে? ভাবিছোঁ ময়ো যাম বুলি, কাৰণে মানে।
মানে উত্তৰাখণ্ডত বুলি ক'লে কি আৰু তোমাৰ ফাৰ্ষ্ট যদি যোৱাৰ কথাটো আহে
অ'।
তালে মানে গ'লে তুমি ইয়াৰ পৰা ট্ৰেইন ল'ব লাগিব, ইয়াৰ পৰা ট্ৰেইন বা ফ্লাইটতো যাব পাৰি, কিন্তু আমি গৈছিলোঁ ট্ৰেইনত গৈছিলোঁ, মানে ট্ৰেইনত গ'লে উম, উম, আমি যেতিয়া গৈছিলোঁ ট্ৰেইনত, আমি ট্ৰেইনত যাওঁ তে, লাগিছে আৰু, উম, দুদিন লাগিছে দুদিন।
অ', অ'।
মানে তোমাৰ ট্ৰেইন ডাইৰেক্ট উত্তৰাখণ্ডলৈ নাযায় নহয়, তোমাৰ মানে, হা, হা?
গুৱাহাটীৰ পৰা ট্ৰেইন লৈছা?
উম, উ গুৱাহাটীৰ পৰাই লৈছোঁ! মানে তোমাৰ ডাইৰেক্ট ট্ৰেইনখন ইয়াৰ পৰা নাহে, মানে দু গুৱাহাটীৰ পৰা উত্তৰাখণ্ডলৈ না নাযায় যে!
অঁ, অঁ! ক'ৰ
আমি মানে সেইকাৰণে সেইকাৰণে মানে গুৱাহাটীৰ পৰা আমি হেৰিলৈ গৈছিলো দেলহিলৈ গৈছিলো।
অঁ'তাৰপিছত।
দিল্হীৰ পৰা আকৌ আমি তাৰ পৰা মানে বাছ আছিল উত্তৰাখণ্ডলৈ যোৱা।
অঁ'।
ত' আমি মানে বাছত গৈছিলো আৰু তালেও উত্তৰাখণ্ডলে।
অঁ'।
বাছত তেনেকে তোমাৰ দেলহিৰ পৰা তোমাৰ উত্তৰাখণ্ডলৈ যাওঁতে তোমাৰ সাত ঘণ্টামান লাগে দেই সাত ঘণ্টা ছয় ঘণ্টা চাৰে ছয় ঘণ্টামান লাগে।
উম উম উম।
সেইকাৰণে আমি গৈছো বাছত যাই মানে আমি যাই পাই অলটো ৰাতিয়ে হৈছিলে। যিহেতু আমি মানে চৰকাৰী মানে অনুছ- ন কৰিবলৈ গৈছিলো তাতে আমাক নিমন্ত্ৰণ দিছিলে।
উম।
সেইকাৰণে মানে আমাৰ তাত থকা খোৱাৰ ব্যৱস্থা উত্তৰাখণ্ডৰ মানে চৰকাৰে কৰিছিলে আৰু।
অঁ', অঁ' মানে ধৰা তুমি তোমালোক ধৰা তাতে মানে ডাইৰেক্ট ফুৰ মানে ধৰা ফুৰাকৈ যোৱা নাই আৰু।
নাই নাই নাই ফুৰাও মানে ফুৰিছো বাৰু কিন্তু হলেও মানে আমাৰ মেইন মানে আচল কামটো আমাৰ এ প্ৰগ্ৰেম কৰাই আছিলে মানে অনু অনুষ্ঠান কৰাই আছিলে তাতে আমাক নিমন্ত্ৰন কৰিছিলে।
অ', অ'।
লাল বাহাদুৰ শাস্ত্ৰী আই এ এছ একাডেমি তাতে হম হম।
ঠিকে আছে দিয়া তাৰ পিছত অ তাতে মানে ধৰা তুমি তোমালোক দেলহিৰ পৰা গ'লা তাৰপিছত তোমালোক উত্তৰাখণ্ডলৈ বাছত গ'লা তাৰপিছত তোমালোক ক'ত আছিলা মানে হোটেল নে তাতে সিহঁত মানে তেওঁলোকে
অ', লাল বাহাদুৰ শাস্ত্ৰী তাতে গেষ্ট হাউচ আছে হয় তাৰ মানে আই এছ একাডেমিৰ। উম।
অঁ'।
তাতে মানে আমাক থকা খোৱাৰ ব্যৱস্থাটো কৰি দিছে আৰু তাৰ চৰকাৰে। তাতে যায় আমি ৰাতি তাতে আছো তাত তে আমি মানে ৰাতিৰ আহাৰ গ্ৰহণো কৰিছিলোঁ। আৰু তাৰ তাতে আমি কি অনুষ্ঠান কৰিব গৈছিলো বুলি সুধিছা মানে তাতে আমি অনুষ্ঠানটো আছিলে আমাৰ অসমৰ যিখিনি মানে লোক নৃত্য আছিলে লোক মানে অনুষ্ঠান আছিলে।
উম।
যেনে তোমাৰ বিহু আছিলে ভোৰতাল নৃত্য আছিলে তাৰপাছত তোমাৰ তিৱাসকলৰ তিৱা নৃত্য আছিলে বড়োসকলৰ বৰদৈ চিক্ষলা আছিলে।
অঁ', অঁ'।
তেনেকে আছ।
সে মানে তাতে পৰিৱেশন কৰিছে আৰু।
উম উম তাতে মানে আমাৰ একে গ্ৰুপ কৰিছিলে আমি গোটেইখিনি। তাতে গ্ৰুপ যাই পিনে আমি এ প্ৰগ্ৰেম খিনি কৰিছিলো আৰু তেনেকে গোটেইখিনিয়ে মিলি।
অ', বাকী তাতে - অ', তুমি তোমালোক তাতে কত ফুৰিলা মানে কেইদিন আছিলা ফাৰ্ষ্ট?
আমি তাতে যা যোৱাৰ পৰা মানে অহালৈকে প্ৰায় আমাৰ - এসপ্তাহ মানে আমি তাতে আছিলো।
অঁ', অঁ'।
আমি মানে তাতে গৈ - ৰাতি আছিলোঁ। প্ৰথম দুদিন মানৰ আমাৰ কি হল, অনুষ্ঠানটোৰ কাৰণে আমাৰ - ৰিহাৰ্চল কৰিব লগা হ'ল। সেই ৰিহাৰ্চলৰ কাৰণে আমি দুদিন মানে থাকিব লগা হ'ল তাতে। ফুৰিব যোৱা নহ'ল আৰু সেনেকে।
অ', অ', আচ্ছা। তাৰপিছত ক'ত - অ', পৰি, অনুষ্ঠানটো ভালেই হ'ল চাগে?
উম, উম, অনুষ্ঠান ভাল হৈছে বাৰু। চবে ভাল হোৱা বুলিয়ে কৈছে।
অ', তাৰপিছত তোমালোক ক'ত ফুৰিব গ'লা?
অ', তাৰপিছত মানে আমি তাৰ পৰা - এ', তাৰে মানে আই এছ একাডেমি খনৰ মানে - কৰ্তৃপক্ষই মানে আমাক এখন মানে গাড়ী যোগাৰ কৰি দিছিলে আৰু ফুৰাৰ কাৰণে।
অ'।
তাৰ পৰা আমি মাচুৰী আহিছিলোঁ যিহেতু মানে মাচুৰীখনটো এটা টুৰিষ্ট প্লেচট হয় বহুত ধুনীয়া। ত' মানে আমি তাতে এনেকে ঘূৰিছোঁ, আৰু ফুৰিছোঁ। গাড়ীখন লৈ তাতে ওচৰতে আছিলে সেয়া তোমাৰ ব্ৰিটিছ গাৰ্ডেন আছিলে। তাতে মানে পাহাৰৰ ওপৰত ধুনীয়া ফুলনি বাগিচা - বাগিচা তাতে তোমাৰ ধুনীয়া ধুনীয়া মানে সজাই থোৱা - গছবোৰ আছিলে ধুনীয়া। তাতে তোমাৰ এটা - মানে মানুহৰ দ্বাৰা সৃষ্ট, তাৰমানে তোমাৰ নিজৰা আছিলে। এনেই মানে দেখিলে তোমাৰ এনেকুৱা লাগিব যে, সেইটো - প্ৰকৃতিৰ পৰাই সৃষ্টি হোৱা। কিন্তু সেটো মানে প্ৰাকৃতিক নহয়। সেইটো মানে পিছত চাওঁতে আমি গম পাইছোঁ - সেইটো যে মানুহৰ দ্বাৰা নিৰ্মিত।
মানে অ', অ'। মানে কেনেকুৱা? মানে অ', তোমাৰ - কিবা কাৰেন্টৰ লগত মানে তোমাৰ হেৰি আছে নেকি? কানেক্ট হৈ থাকে নেকি?
অ', তেনেকুৱাই চাগে মানে পাহাৰ এখনৰ মানে ওপৰৰ পৰা নিজৰাতো বৈ আহিছে।
অ', মানে দেখাত লাগে যে এইটো এ' মানে প্ৰকৃতিৰ পৰা মানে আহা। কিন্তু মানে, নহয় আৰু।
সেনেকুৱা লাগিলে। প্ৰকৃতিৰ পৰা অহা নহয় সেইটো। মানে সেইটো - পিছত আমি ইয়াতে মানে, মানুহক সোধোঁতে স্থানীয় মানুহক সোধোতে কৈছে আৰু - এইটো এনেকুৱা মানে এ' - মানুহে সজা আৰু এইটো নিজৰ মানে হাতেৰে।
অ'। মানে তোমালোক এ' ধৰাতে, সেইখনতো পাহাৰীয়া ৰাজ্য চাগে?
উম, উম।
অ', তাৰেও ওপৰত আছিল মানে ঠাই উম, ঠাইখিনি?
উম, বহুত ধুনীয়া তাৰ ওপৰতো আছিল। আৰু মানে তোমাৰ তাতে - অকল নিজৰাটো ফুৰা নাছিলোঁ আমি তাতে সেনেকে ইংলিছ গাৰ্ডেনখন ফুৰিলোঁ ব্ৰিটিছ গাৰ্ডন তাৰ পাছত - আকৌ আমি তাৰ পৰা গলোঁ হেৰিলে। তোমাৰ তাতে মানে - বিশেষকে বৌদ্ধ ধৰ্মৰ মানুহ বহুতখিনি আছেতো। পাহাৰীয়া জাগা।
অ'।
তাতে মানে বৌদ্ধ সকলৰ মানে বৌধ বিহাৰ বিলাক বহুত আছিলে। তাতে মানে আমি বহুত বি-বৌধ বিহাৰ বিলাক ঘুৰিছিলোঁ, ফুৰিছিলোঁ। তাতে চাইছিলোঁ। কেনেকুৱা নীতি-নিয়ম তেওঁলোকৰ।
তাৰে আ', মানে স্থানীয় বস্তু তোমালোকে কিবা দেখিছা? মানে নী হওক বা তেওঁলোকৰ সাজ-পোছাক কেনেকুৱা?
উম, উম সেনেকুৱা। তাতে বস্তু বহুত বহুত ধুনীয়া, ধুনীয়া মানে- এয়া বৌদ্ধ বিহাৰবিলাক আছিলে। তাতে মানে আমি গৈছিলোঁ। তাতে গ'লে মানে গম পায় আৰু স্থানীয় যিটো মানে পৰম্পৰা তেওঁলোকৰ। সেইটো গম পাই। তাৰ পাছত আমি আকৌ তাৰ পৰা আহি তাত তাতে ওচৰতে মানে তিব্বতৰ মানে যিবিলাক মানে স্কুল আছে।
উম।
তেনেকুৱা সেই স্কুলবোৰত গৈছো চাইছো আমি স্কুলবিলাকৰ পৰিৱেশ। খুব ধুনীয়া পৰিৱেশ আছিলে। তাৰ মানে ল'ৰা-ছোৱালী বিলাকো মানে বহুত তোমাৰ কি বুলি কয় এইটো ডিচিপ্লিন তেনেকে আমি ঘুৰিছো ফুৰিছো তাতে।
মানে সকলো ধৰা ধিৰ স্থিৰ মানে গাম্ভীৰ্য থকা আৰু।
অ' বহুত ধুনীয়া বহুত ধুনীয়া মানে পৰিৱেশটো বহুত ধুনীয়া লগা। ঠাণ্ডা পৰিৱেশ।
উম।
কোনো মানে হাই হুল
মানে গৈ ভাল তোমাৰ মানে ধৰা উত্তৰাখণ্ডৰ অভিজ্ঞতাটো তোমাৰ মানে ধুনীয়া আছিল আৰু।
উম বহুত ধুনীয়া আছিল। তোমাৰ তাৰ বিশেষকৈ মানে সামান্য সৰু সাধাৰণ জাগা অকণো মানে বহুত ধুনীয়া আছিলে আৰু মানে পৰিষ্কাৰ। ফুলনি-চুলনিৰে মানে পৰিপূৰ্ণ আছিলে আৰু ধুনীয়া তেহেত চবই ধুনীয়া আৰু।
তাতে মানে অক্সিজেনৰ কমি নাই আৰু। তাৰ পৰা হিমালয়ো দেখা যায় নেকি?
অ' হিমালয় মানে আমি যিখন পাহাৰৰ মানে পাহাৰীয়া ৰাজ্য, সেয়া মানে হিমালয়েৰে মা ঠাল ঠেঙুলি বুলি কোৱা হয় আৰু।
আচ্ছা।
আৰু তেওঁলোকৰ মানে কিবা তোমালোকে হেৰি খাদ্য মানে হেৰি কৰিছিলা নেকি মানে? খাইছিলা নেকি? তেওঁলোকৰ পৰম্পৰাগত কিবা এনেকুৱা মানে ট্ৰাই কৰিছা নেকি?
তাতে পৰম্পৰাগত খাদ্য বুলিলে মানে তেনেকুৱা একো নাই, আমাৰ মানে যিখিনি সাধাৰণ খাদ্য সেয়ে আৰু।
মানে ভাত, ভাত, অ' তেওঁলোকেও মানে ভাত খায়!
অ' তেনেকুৱা ৰুটি ভাত। আৰু তথাপিও মানে তিব্বতৰ অলপ প্ৰভাৱ পৰে যিহেতু তাতে মানে তোমাৰ তেওঁলোকে যিটো খাই নুডেলছ খাই যে
অ', অ', অ', অ'।
সেটো আছিলে তাৰপিছত তোমাৰ ম'ম' ম'ম' আছিলে তেনেকুৱা।
অ' তাতে মানে ধৰা কে বতৰটো কেনেকুৱা তাতে?
বতৰটো মানে তোমাৰ আমাৰ নৰ্মেল। মানে আমাৰ সাধাৰণ এনেকুৱা জাগাত কৈ মানে বহুত ধুনীয়া ঠাণ্ডা আৰু পৰিৱেশটো।
মানে বে অলপ গৰম গৰমো ইমান নাই চাগে
নাই নাই ম মানে এনেকুৱা নহয় যে তুমি ঠাণ্ডাত মানে তুমি চুৱেটাৰ পিন্ধিব লাগিব তেনেকুৱাও নহয় বা চুৱেটাৰ পিন্ধিব লাগিব তেনেকুৱাই নহয় বা এনেকুৱাও নহয় যে গৰমত তুমি কাপোৰ পিন্ধিব ইচ্ছা নোযোৱা সেনেকুৱাও নহয় ভাল আৰু।
অ' তোমালোক ঘূৰি আহোতেও ট্ৰেইনতে আহিছা।
উম, উম, আমি আহোতে তাৰ পৰাই মানে বাছ যিখন বাছত গৈছিলো আমি সেই বাছখনে মানে আমাক আকৌ থবলৈ আহিলে এ দেলহী লৈ আকৌ দেলহিৰ পৰা আমি ইফালে ট্ৰেইন লৈছো আৰু অসমলৈ
ঠিকে আছে দিয়া যাম বুলিতো মইও ভাবি আছো বাৰু সেইকাৰণে সুধি ললো। মানে কেনেকুৱা কি এনেই যাব পাৰি ন বা ধুনীয়াইটো জেগা মানে ঠাইটো?
উম, বহুত ধুনীয়া জেগা তুমি যাই মানে ভাল লাগিব তোমাৰো।
তাকে ভাবিছো বাৰু যাম চাগে আৰু বা কি তোমাৰ? বাকীতো ভালে লাগিলে চাগে তোমাৰ ধৰা তেওঁলোকৰ অ যিটো মানে চাফ চিকুণত -তাই হওক ব্যৱহাৰ পাতিয়েই হওক সেইবিলাকো চাগে ধুনীয়াই ভালেই হ'ব। তাতে তুমি অ' মানে হোটেল দেখা পাইছানে নাই মানে য'ত তুমি থাকিব পৰা তেনেকে মানে
তাতে থাকিব পৰা হোটেলটো থাকিব পৰা হোটেল টো বহুতে আছে তাতে মানে
সেইটো মানে ধৰা সমস্যা নহয় আৰু
পৰ্যটক। স্থলীয়ে যিহেতু তাতে মানে থকা খোৱাৰ মানে তুমি কোনোবা গ'লে তাতে মানে অসুবিধাৰ সন্মুখীন নহয় তাতে মানে সকলো বস্তুৱে মানে আছে।
অ' অ' সকলোৰে কাৰণে আছে আৰু?
উম, উম আছে সকলোৰে কাৰণে আছে।
অ' ঠিক আছে দিয়া যাম বুলি ভাবিছো যেতিয়া যাব লাগিব ৰ'বা ভাবি আছো। যাম বুলি কাৰণে তোমাক সুধিলো।
ঠিক আছে ভালে কৰিলে বাৰু যাবা ভালদৰে।
অ' অ' ঠিক আছে দিয়া ৰাখিছোঁ এতিয়া
উম, উম হ'ব দিয়া ঠিক আছে।